হেল্ল' অ শুনিছোঁ শুনিছোঁ এতিয়া তেতিয়া কিয় বা শুনা নাছিলো হ'ব বাৰু ভালে আছা
আছো দিয়া তুমি
অহ ভাল ভাল খোৱা বোৱা কৰিলে কিবা
কৰিলোঁ দিয়া
অ।
তুম তুমি কৰিলা নে নাই?
অ কৰিলো কৰিলো, ছোৱালীকো স্কুলত থই। অ তাকে
হয়।
এতিয়া কিবা কাম কৰি আছিলা নে কি?
নাই নাই তোমাৰ মই হেৰি মানে জুলাই তোমাৰ বাৰ তাৰিখে
তোমাৰ ডি এল এডৰ মানে এনট্ৰেন্ঞ্চ এটা হ'ব যে, তাৰে মই মানে অলপ প্ৰিপাৰচন কৰি আছিলোঁ যে তাকেই কৰি আছিলোঁ দিয়া।
অ', অ', মোৰ ভাগিনজনীও হ'ব, তাইয়ো দিব।
হয়, নিকি? হয়, হয়।
তাইও কৰি আছে হেৰি, অ', বাৰ তাৰিখে
হয়, হয়, বাৰ তাৰিখে।
অ', অ'। তাকে, বাকী পঢ়া পাতি ঠিকে চলিছে আৰু আহ দুপৰীয়া কিবা যা যোগাৰ
যাৰ যোগাৰ মানে এতিয়া হোৱা নাই বাৰু।
অ' সময় আছে আৰু হব লাহেকে হ'ব আৰু উম।
তোমাৰ গৰমটো কেনেকা পৰিছে হয়নে?
নক'বা আৰু গৰমৰ কথা জানানে।
হয়।
গৰম পৰিছে আজি।
হয়, হয়।
তাকে, আমাৰ মানে সেই দাদাহঁতে বৰদোৱালে গৈছে।
হয়, হয়।
তাৰপিছত লগ ধৰিছিলে মই বোলোঁ এই গৰমত, নোৱাৰি আৰু দেই।
হয়, হয়।
যাব লাগিলে, বেমাৰ হ'ব।
হয়, হয়, বেমাৰ হ'ব হয়। এতিয়া তোমাৰ বতৰ চোৱাচোন কেনেুৱা হয় নে? তৎক্ষণাতে তোমাৰ বৰষুণ, তৎক্ষণাতে তোমাৰ ৰ'দ, গৰম হয়নে।
তাৰ সেইকাৰণেটো হেৰি হৈছে জ্বৰ বোৰৰ হৈছে নহয় মানুহৰ।
জ্বৰবোৰ হৈছে হয়, হয়।
বমি এইবোৰ হৈছে তো মানুহৰ বহুত মানুহৰ হৈছে।
এতিয়া বতৰৰ লগত হ'বই আৰু বুজিছানে এতিয়া তুমি বতৰ মিল বতৰ বতৰৰ লগত তুমি মিলাই চলিব লাগিব হয়নে, যদিহে তুমি বতৰৰ লগত মিলাই নচ সেইদিনাখনে যদি তুমি নাখাবলগীয়া বস্তুও খাই দিয়া হয়নে। তোমাৰ এতিয়া কয় নহয় বতৰ ফল বতৰত খাব লাগে হয় নে। তুমি, যদি নাখাব লগীয়া বস্তু খাই দিয়া বেমাৰ হ'বই।
হ'বই, হ'ব।
হয়।
নহয়, আকৌ তাতে এই চাই বুজি পেলাই খাব লাগে, এইবোৰ ঠাণ্ডা, মান্ডা এইবিলাক বেছি খোৱা বেয়া।
হয়, হয়।
ন? তাতকে আমি ঘৰতে বনোৱা চৰ্বত, নেমু চৰ্বত, আমৰ আমৰ চৰ্বত। তেনেকে ঘৰতে বনাম মানে, এতিয়া আমাৰ ক'লা জামুক। অ', কোৱা।
তুমি চাবাচোন মানে, তুমি যদি ঘৰতে বনাই লোৱা মানে তোমাৰ এতিয়া চিচাৰৰ বোটল হয়নে, তাত যদি তুমি পানী অলপ দি ধুনীয়াকৈ তাতে তুমি তিয়ঁহ কাটি দিবা। কাটি দি লৈ তুমি তাতে পদিনাৰ পাত দুটামান দি ডিটক্স ৱাটাৰ হয়, হয়, হয়, সেইটো বনাই খোৱদি তোমাৰ গাত শক্তিও আহিব, প্লাছ তুমি মানে ভালদৰে মানে তোমাৰ মানে কি, কাম কাজো তুমি ভালদৰে কৰিব পাৰিবা হয় নে গাহটো ঠাণ্ডা পৰি থাকিব এতিয়া কেনেকুৱা গৰম দিছে। হয় হয় হয় তাকেই তাকে মানে এতিয়া, কোৱা?
এইকেইদিন মানে বহুত মানে বাচিহে চলি আছো বুলি ক'ব পাৰি আৰু মানে মছলা পাতিৰ পৰা দূৰতে আছ
হয় হয় তোমাৰ আমাৰো দিয়া কি চেম হৈছে বুজিছানে। মানে আমাৰ মানে কি হ'ল হেৰি তোমাৰ এই ভাগিন এটা তোমাৰ বেছি বয়স হোৱা নাই দিয়া তোমাৰ আজি তিনি চাৰি বছৰ মান হৈছে। তোৱা মানে সপ্তাহ মান হৈছে তোমাৰ মানে এতিয়া আমাৰ যে কয় যে মাজু আই বৰ আই সৰু আই বুলি কয় যে হয়নে, বসন্ত এইবিলাক মানে ওলাইছে। তাকে মানে কালি অলপ কিবা কিবি কৰি দিলে বাৰু। তাকে এতিয়া মানে হয় হয়। নিয়ম কৰি দিছে, তাকে এতিয়া খাব নোৱাৰি ন। সেইকাৰণে মানে ঘৰত তেনেকে মচলা পাতি খোৱা হয়।
নিৰামিষ মানে একেবাৰে গোটেই হেৰি আৰু বইল খাই থাকিব লগা হৈছে চাগে ন? অ তেনেকুৱা হয় দিয়া এই একেইটা দিনতে হয় অ এই স্কিনৰ প্ৰব্লেম বিলাক আ জানো হয় দিয়া উ এইকেদিন খুব ভালকে ৰাখা দেই
হয় হয়
খিনি কৰি ৰাখিলা পটক ভাল হৈ যাব এই কিবা বগা কাপোৰ এনেকে চেলেং কাপ কাপ তেলেং কাপোৰ তাতহে শুৱাব লাগে বোলে তেনেকে শুৱাইছেনে
হয় হয় হয় শুৱাব লাগে শুৱাইছো শুৱাইছো তোমাৰ বগা চেলেং কাপোৰ নহ'লে বা তোমাৰ বগা মানে কটনৰ চাৰদৰ মানে হয় মানে গাত মানে যিটো মানে এতিয়া তোমাৰ ক'ব গ'লে যিটো এট থা ওলাই থাকে ন সেইটো মানে মানে কাৰোবা ক'ব মানে গ'লে আৰু কাৰোবা বিয়পিবও পাৰে হয়নে এতিয়া তোমাৰ মানে সি এতিয়া তোমাৰ বতাহত কেনেকুৱা ভাইৰাছ আহে হয়নে তোমাৰ পানীৰ পৰাও তোমাৰ পানীত কিমান বিলাক বেক্টেৰিয়া থাকে হয়নে সেইবিলাকক মানে মানে অলপ হলেও মানে হাত সাৰি থাকিব লাগে এতিয়া তুমি চাবা
কোৱা
এতিয়া তুমি চাবা মানে কি চব ফালৰ পা তোমাৰ বেমাৰ বিয়পে হয় নে তুমি যদি মানে কি কৰা এতিয়া চোৱা তোমাৰ দোকানৰ বস্ বস্তু বিলাক হয় নে আমি এতিয়া সেইটোতো ম চাব নাযাওঁ হয় নে আমিতো নিচ চকুৰে নেদেখো তেখেতলোকে মানে কি নাইছে বা কিমান দিনৰ তেলত ভাজিছে হয় নে সেই টো আমি চাব নাযাও এতিয়া ক'ব গ'লে তোমাৰ সৰু ল'ৰা ছোৱালী হয়নে সিহঁতেটো মানে বিচাৰে সিহঁতটোতো দিবই লাগিব হয়েনে সেইবিলাক আৰু
অ তাকে নহয় সেইবোৰ মানে কি জানানে বিশেষকে মানে সৰু ল'ৰা ছোৱালী আজিকালি পেকেটৰ বস্তু বোৰ একদম খোৱাবই নালাগে খুৱাব নালাগে পেকেটৰ বস্ বস্তুবোৰ খালে কি হয় সিহঁতৰ এই ভিতৰৰ লিভাৰটো দুৰ্বল
হয় লিভাৰ
তাৰ ফলত সিহঁতক খাবলৈ মনটো উম মানে ৰুচিটো নাইকিয়া হৈ যাব যিকোনো বস্তু এটা খোৱাৰ প্ৰতি আগ্ৰহটোৱে নাইকিয়া হৈ যায় চাবাচোন ভাততো সিহঁতে তেনেকে নাখায়তো বাকী এইবোৰ বস্তু যেনেকে সিহঁতে খাবলৈ বিচাৰে মানে মেইন বস্তুটো আমিয়ে বেয়া কৰিছো সিহঁতক
হয়, হয়।
এতিয়া মোৰ লগৰ এজনী ছোৱালীজনী তাই ছোৱালীজনী সদায় নিমখ, নিমখ আৰু তেনেকে ভাত খাব হয়, চানা নহয় চিপচ, তেনেকে ভাত খাব দেই। কালি মই তাকে খবৰ ল'বলৈ গৈছিলোঁ, তাতে ডক্তৰে কৈছে আপুনি মাক হৈ পেলাই এইটো কিয় কৰিছে? কৰিব নালাগে নহয়, সেটোতো বহুত বেয়া কাম এটা কৰিছে, সিহঁতক মাছ দিয়ক, সেঁহেতে যেনেকে খাই না বোলে আজি অকমান মছলা দি বনাই দিওঁ, না আজি শাকেৰে বনাই দি দিওঁ না আজি কিবা আলু দি টেঙা অকমান বনাই দিওঁ তেনেকে বনাই দিব। মানে চাবাচোন বাৰু বহুত বেমাৰ আজাৰ বাঢ়ি গৈছে তোৰ ল'ৰা-ছো এ দোকানৰ বস্তু হওঁক কিবা, এ চিপ্চবোৰ কিমান দিনৰ পেকেজিং কৰি থৈ থৈ দিয়া, নহয়নে বাৰু? সেইবোৰ খাই পেলাইটো তোমাৰ কেতিয়াই বনাই থয় কেক, চেকবোৰ আমিচোন বনাই থ'লে দুদিন দিনত এতিয়া এনেকুৱা গৰমত বেয়া হৈ যায় বস্ টোতো হয় নে নহয় সেইটো পেকেটত গ্লাছ চিকৰ পেকেটৰ ভিতৰত ভৰাই থৈ দিব সেইটো কেনেকুৱা এটা মাৰাত্মক বেমাৰ।
এতিয়া তোমাৰ ক'ব গ'লে মানে প্লাষ্টিকটো মানে আমাৰ স্বাস্থ্যৰ কাৰণে বাৰু হেৰিয়ে বিপদজনকে। হয়নে? ক্ষতিকাৰক হয়, হয়।
সেইকাৰ নাই বুইছা আমি ডাঙৰেও আকৌ ডাকিছা নাই ন' ভুজিয়াতটোহে ভাল পাওঁ। বেলেগ বেয়াই পাওঁ এয়াটো লাগিলে ঘৰত আমি কিবা কিবি কৰি খাওঁ জানো এই মাকৈ দুটামানকে পুৰি পেলাই বা কিবা তেলতে অকনমান ভাজি পেলাই তেনেকেতো খাই আমি বেয়া পাওঁ। বা কিবা আহক ঘৰত বনোৱা কৰাই গুৰিয়ে হওঁক, পিঠাগুৰিয়ে হওঁক আজিকালি খালে আমাৰ গেছ উঠে, হয়নে? গৰম বুলি লুচিটো খন বনাবলৈ এলাহ কৰোঁ, মালপোৱা এটা বনাবলৈ, ঘিলা পিঠা এটা বনাবলৈ এলাহ কৰোঁ কিন্তু আমি দোকানৰ বস্তু বস্তুবোৰ যে খাইছোঁ সেইবোৰ আমাক কিমান ক্ষতি কৰি আছে চোৱাচোন, উল্টা তোমাৰ বস্তুটো কিনি আনোতেও পইচা খৰচ। ইফালে তুমি বেয়া বস্তু এটাও খাইছা, খাই পেলাই তোমাৰ বেমাৰো বঢ়াই
বেমাৰো হয়, হয়।
তেনেকুৱা নিচিনা কথা।
হয়, হয়।
তাকে মানে সেইবোৰে আৰু ন' মানে চেষ্টা কৰিলেও ত নোৱাৰোগে মানে খাওঁতে, খাওঁতে জিভাত সোৱাদটো লাগি গ'ল যে। এতিয়া, এতিয়া হেৰি নো নোৱাৰা নিচিনা হৈছে সেইকাৰণে এইকেইটা দিনত মই মানে বহুত মানে বাছিহে চলি আছোঁ, আপোনাৰ নাই ইমান গৰম পৰিছে সেই লগৰ যে কৈছো ছোৱালীজনী। তাই সেই সাধাৰণ জ্বৰ বুলিয়েই আই চি ইউত থ'ব লগা হৈছে যে। তেতিয়া মানে ভাবিছো আৰু বোলো নাই এনেকে নহ'ব মানে তিয়া হ'লে ভয় খাইছোঁ দিয়াচোন দেখি পেলাই বোলো এনেকে নহ'ব আমাৰ ছোৱালীজনীও মানে তেনেকে খোৱা-বোৱা ইমান নকৰে।
হয়।
ভালকে সেইকাৰণে বোলো নাই নহ'ব এনেকে নহ'ব এইটো অভ্যাস থাকি গ'লে বৰ বেয়া হৈ যাবগে। পিছলৈ, এতিয়া কৈছো যেনিবা শুনিছে দেই আজি এস দুটা মান আছে নহয় চিপছ কিবা এইবিলাক বস্তু একদম টুটেলি বন্ধ কৰি দিছোঁ। ভাত খোৱা যিমান গৰমেই হওঁক মই কিবা এটা বনাই দিম চাহৰ লগত। তেনেকেই খাবা আৰু এইটো এইটো সময়টো বেয়া টো গৰমত চাবাচোন মছলা তচলা বেছি খালেও তোমাৰ লেট্ৰিন হৈ যায়। ইমান গৰম পৰিছে। তাকে। বাকী আৰু মাহঁতৰ ভাল?
ভালে দিয়া তোমাৰ?
আমাৰো ভালেই ঘৰত চবৰে কিন্তু দেউতা অকমান গাটো অকমান বেয়া হৈ থাকে আৰু। মাজে মাজে
হয়।
বয়স হৈছে যে এতিয়া থাকিব আৰু সেকেনে আ তাকে
এনে তোমালোকৰ সিফালে খেতি পথাৰ
অ খেতি পথাৰ হৈছে দিয়া খেতি পথাৰ এতিয়া আৰম্ভ আৰম্ভ আৰু কঠীয়া চঠীয়া পেলাইছে। ৰোৱা বৰ্তমান হোৱা নাই মানে পানীটো তেনেক কে হোৱা নাই যে মাটিবোৰত
হয় হয়।
কাৰণে মানে কৰিব পৰা নাই এতিয়া।
হয়।
চাই লম বৰষুণটো আৰু দুদিনমান তাপিছত থাকিব লাগিব আৰু লাহেকে। খেতিৰ কামত বাকী ভাগিনটোক ভাল কে যত্ন ল'বা দেই এইগেদিন।
হয় হ'ব।
অ অকন মানে ভালে মৰম কৰি পেলাই কিবা কিবি এইকেইদিনত অকৰাও হয় নহয় খোম ম উম মৰমে তেনেকে বুজাই কৈ কিবা অকন খোৱা খোৱাবা নহ'লে আকৌ দুৰ্বল হৈ যাব নহয়। অ বাৰু ঠিক আছে দিয়া ন। ৰাখিছো এতিয়া অ অ।